ভাল ভাল। আপোনাক?
আছো আছো ঠিকে আছো?
কি কৰি আছা?
আছো এনে আচ্ছা আজি উ কাজিৰঙা ৰেষ্টুৰেণ্ট ওপৰত কথা পাতিম বুলি ভাবিছিলো কি ভাবা তুমি।
আহা খুব ভাল কথা?
হয়? আচ্ছা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত আৰু ইয়াৰ ভ ভৌগোলিক বৈশিষ্ট্যৰ বিষয়ে কব পাৰিব জানো আপুনি। শুনিছেনে? হুনা পাইচে নে আপুনি? শুনা পাইছ নে আপুনি? হেল্ল' শুনা পোৱা নাই নেকি আপুনি? মোৰ ফালৰ পৰা কিন্তু আৱাজটো আপোনাৰ ফালৰ পৰা আৱাজটো আহি আছে? হোনা পাইছে নে আপুনি? শুনা পোৱা নাই নেকি? শুনা পাইছে নে আপুনি?
অ আহিছো এতিয়া কওক?
হয় মানে তাকে কৈছিলো যে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কথা পাতিম বুলি ভাবিছিলো আপুনি কি ভাবে।
পাতিব পাৰি?
আচ্ছা আপুনি কওকচোন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন ক'ত অৱস্থিত আৰু ভৌগোলিক বৈশিষ্ট্যৰ বিষয়ে?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমৰ গোলাঘাট নগাঁও আৰু কিছু অংশ কাৰ্বি আংলং জিলাত বিস্তৃত আছে? যোনটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বিস্তৃত অঞ্চলজুৰি ইয়াৰ অৱস্থান
হয়
ইয়াৰ তৃণভূমি জলাশয় বা অৰণ্য আৰু নদীসমূহে এক অনন্য প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰিছে
হয় তাতে বহুখিনি বন্যপ্ৰাণীও থাকে
থাকে আপুনি জানেনে কাজিৰঙা কিয় ইমান বিখ্যাত বুলি কোৱা হয়
হয় কাজিৰঙা মূলত এশিঙীয়া গড়ৰ বাবোব বিশ্ববিখ্যাত পৃথিৱীৰ সৰ্বাধিক এশিঙীয়া গড় এই উদ্যানখনতে বাস কৰে এসময়ত এই গড় বিলুপ্তিৰ পথত আছিল কিন্তু আহ সফল সংৰক্ষণ ব্যৱস্থাৰ ফলত আজিৰ দিনত ইয়াৰ যথেষ্ট বৃদ্ধি পাইছে, সেয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গঢ়ৰ বাবে এক আদৰ্শ, উদাহৰণ- হিচাপে গণ্য কৰা হয়। আচ্ছা, গঁড়ৰ বাহিৰে আন কি-কি বন্যপ্ৰাণী ইয়াত দেখা যায় জানেনে?
অ' ইয়াত মানে ৰয়েল বেংগল টাইগাৰ দেখা পোৱা যায় বনৰীয়া হাতী বনৰীয়া মহ', জলহস্তী, হৰিণ আৰু বহুতো বিভিন্ন ধৰণৰ চৰাইক-চিৰিকটি দেখা পোৱা যায়। ইয়াৰ ইয়াৰ উপৰিও বহু সৰিচিপ আৰু জলচৰ প্ৰাণীও ইয়াত বাস কৰে বাৰু।
আচ্ছা, হয়-হয় বহুখিনি প্ৰাণী আছে।
উম,
হয়।
চৰাইৰ ক্ষেত্ৰতো কাজিৰঙাৰ বিশেষ স্থান আছে নেকি? আপুনি ভাবে নেকি?
একদম, নিশ্চয় কাজিৰঙা বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত। এশিঙীয়া গড়ৰ লগতেও আহ শীতকালত আহ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু পৰিভ্ৰমী চৰাই ইয়ালৈ আহে, তাতে বাস কৰে আহ এই কাৰণে, আহ' পক্ষী প্ৰেমী আৰু গৱেষকসকলৰ বাবেও কাজিৰঙা এক আকৰ্ষণীয় স্থান হৈ পৰিছে। আ, কাজিৰঙাক ইউনেস্কয় বিশ্ব ঐতিহ্য‌ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে, আহ' বুলি শুনিছো সঁচা নে কথাটো।
একদম সচা হয়, কাজিৰঙাৰ মানে অসাধাৰণ প্ৰাকৃতিক মূল্য আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰি ইউনেস্কয় মানে ঊনৈশ পঁচাশী চনত ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। তিনি অ' এই স্বীকৃতিয়ে কাজিৰঙাৰ মৰ্য্যদা আৰু অধিক বৃদ্ধিও কৰিছে।
হয়-হয়, কথাতটো হয়। আচ্ছা, আচ্ছা পৰ্যটকসকলে আহ, কাজিৰঙাত গৈ কি-কি অভিজ্ঞতা লাভ কৰিব পাৰে জানেনে?
অ' নিশ্চয় জানো আমি মই গৈছিলো কাজিৰঙালৈ।
আচ্ছা
পৰ্যটকসকলে জীপ চাফাৰী বা হাতী চাফাৰীৰ জৰিয়তে বন্যপ্ৰাণীৰ ওচৰৰ পৰা চাব পাৰে, আহ' ইয়াৰ উপৰিও প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰে। ফটোগ্ৰাফী পক্ষী নিৰীক্ষণ স্থানীয় সম ক সৈতে মানে পৰিচয় হোৱাৰো সুযোগ থাকে। সেই অভিজ্ঞতা বোৰ পৰ্যটকক সকলৰ বাবে অত্যন্ত স্মৰণীয় হৈ পৰে।
আচ্ছা, অ' সন্মুখৰ পৰা দেখা পাই বহুত ভাল লাগে নহয় নে?
হয়।
আহ,
আপুনি কাজিৰঙালৈ ফুৰিব গৈছেনে কেতিয়াবা
হয়, গৈছো-গৈছো আহ গৈ পিনে তাতে বহুতখিনি আহ দেখাও পাইছো, ভালো লাগিছে চাই পিনে সন্মুখৰ পৰা দেখা পালে আৰু বেছি ভাল লাগে।
আপুনি যেতিয়া প্ৰথমবাৰ সন্মুখৰ পৰা চাইছে ভয় লগা নাছিল নে?
ভয় লগা নাছিলে কিন্তু অলপমান ভাল বেছি ভাল লাগিছিলে মানে উৎসাহ এটা আছিলে। যে নতুন বস্তু নতুন এটা উ' হেৰি কৰিব পাম নতুন এটা দৃশ্য দেখা পাম।
আচ্ছা, আপুনি কাজিৰঙা ভ্ৰমণৰ বাবে কোন সময়টো সৰ্বোত্তম বুলি ভাবে?
সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈ কাজিৰঙাৰ ভ্ৰমণৰ বাবে সৰ্বোত্তম সময়, এই সময়ত আহ' বতৰ অনুকূল থাকে আৰু বন্যপ্ৰাণী সমূহ সহজে দেখা পোৱা যায়। বাৰিষা কালত বানপানীৰ বাবে উদ্যানৰ বহু অংশ বন্ধ থাকে। সেইকাৰণে তাতে বাৰিষা সময়ত। যোৱাতটো মানে মই নাভাবো যে সৰ্বোত্তম সময়।
ঠিক কথা কৈছে।
হয়। আহ, আচ্ছা' অসমৰ অৰ্থনীতি আৰু পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাৰ কিবা ভূমিকা আছেনে?
আহ যথেষ্ট ভূমি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আহ' দেশ-দেশৰ হাজাৰ-হাজাৰ পৰ্যটক প্ৰতি বছৰে ইয়ালৈ আহে যাৰ ফলত স্থানীয় লোকসকলৰ বাবে কৰ্ম সংংস্থাপন আৰু আয়ৰ সুযোগ সৃষ্টি কৰে আৰু তেল পৰিবহণ হস্ত, হস্তশিল্প আৰু অন্যান্য ব্যৱসায় ইয়াৰ দ্বাৰা লাভান্বিত হয়।
হয় আপুনি যেতিয়া কাজিৰঙা মানে ঘূৰিব গৈছিলে, তেতিয়া তাৰে ব্যৱস্থাসমূহ কেনেকুৱা পাইছিলে।
ব্যৱস্থাবোৰ যথেষ্ট ধুনীয়া আৰু পৰিষ্কাৰ পৰিষ্কন্নতা আছিল আৰু যায়ো ভাল লাগিছে সেইটো সময়ত।
আপুনি কোনটো সময়ত কাজিৰঙা ভ্ৰমণ কৰিবলৈ গৈছিলে।
হা
আপুনি কোনটো সময়ত কাজিৰঙা ভ্ৰমণ কৰিবলৈ গৈছিলে
মই ডিচেম্বৰ মাহত গৈছিলোঁ
সেই সময়তটো মানে কাজিৰঙা ভ্ৰমণৰ বাবে সৰ্বোত্তম সময় আছিল নে
আছিল আছিল এতিয়াও আছে
আচ্ছা হয় আচ্ছা বন্যপ্ৰাণী সংৰক্ষনৰৰ ক্ষেত্ৰত কাজিৰঙাৰ অৱদান কেনে?
কাজিৰঙাৰ বিশ্বৰ অন্যতম সফল বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ চৰকাৰ আৰু বন বিভাগ প্ৰাণী বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চোৰাং চিকাৰ ৰোড বনাঞ্চল ফচল সংৰক্ষণ আৰু প্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অত্যন্ত প্ৰশাসনীয় হৈ পৰিছে
হয় সেইটো হয় চৰকাৰেও মানে কাজিৰঙাখন আহ একেবাৰে ভালকে গঢ়ি তোলাত বহুতখিনি ভূমিকা পালন কৰিছে
উম আপুনি কাজিৰঙাৰ প্ৰাকৃতিক সুন্দৰ বিষয়ে কি ক'ব পাৰিব?
কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য বহুতেই ধুনীয়া বহু আহ যেনেকে অসম আমাৰ প্ৰাকৃতিক সৌন্দৰ্য্য বিখ্যাত উ সেনেকে কাজিৰঙা তাৰে ভিতৰত কাজিৰঙা এটা যিটো বি বিস্তীৰ্ণ সেউজীয়া তৃণভূমি মনোমোহা জলাশয় ঘন অৰণ্যয় আৰু ব্ৰহ্মপুত্ৰ নদীৰ মনোৰম দৃশ্যই কাজিৰঙাক সুৰক্ষ স্থানলৈ ৰূপান্তৰিত কৰিছে মানে দেখিবলৈ ইমানেই ধুনীয়া তাতে গলে মন মোহি যায় ইয়াৰ প্ৰাকৃতিক পৰিৱেশ দৰ্শনাৰ্থীৰ বাবে মন মোহি পেলায় সেইবাবে প্ৰতি বছৰে আহ বেলেগ বেলেগ দৰ্শনাৰ্থী আহি পিনে তাতে ভ্ৰমণৰ কাৰণে আহে গোটেই দৃশ্যবোৰ চাই পিনে নিজৰ মন ভাল লগায়
সঁচা গৈ
হয় সঁচাকৈয় কাজিৰঙা অসমৰ এক অমূল্য সম্পদ নে?
একেবাৰে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেৱল এখন পৰ্যটনস্থলী নহয় ই অসমৰ এক প্ৰাকৃতিক ঐতিহ্য গৌৰৱ আৰু পৰিচয়ৰ প্ৰতীক ইয়াৰ সংৰক্ষণ আৰু উন্নয়ন আমাৰ সকলোৰে দায়িত্ব ভৱিষ্যত প্ৰজন্মৰ বাবে এই অমূল্য সম্পদ সুৰক্ষিত কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় যি ভাবোঁ আমি
হয় সেইটো ময়ো ভাবো বাৰু আহ কাজিৰঙাৰ বাহিৰে আৰু আহ তেনেকুৱা কি উ উ জাগা আছে যিটো আপুনি ঘুৰি ভাল পায়
অহ কালিতো মানচলৈ যাব লাগিব মানাছ নেচনেল উদ্যান
হয় এনেই আজু হয় হয় কজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতটো এশিঙীয়া গড়টো থাকে তাতে থকা ৰয়েল বেংগৰ টাইগাৰ চাই পিনে আৰু ভাল লাগে হয়
আপুনি তাতে গৈ ক'ত থাকিছে পিছে
তাতে আমি অ তাৰে কাষতে যিবিলাক আছিলে ন উ থাকিব লগগীয়া ঘৰ যত হোষ্টেল হিচাপে হোটেল হিচাপে তাতে আমি ষ্ট কৰিছো হয় ৰিজট ৰিজট হিচাপে আমি তাতে অ মানে আ আছিলো
আপুনি জীপ চাফাৰী কৰিছিল নেকি
হয় জীপ চাফাৰী কৰিছিলো আপুনিও জীপ চাফাৰী কৰিছিল নেকি?
উম কিন্তু মই হাতীৰ চাফাৰীটো কৰিব নাপালো সেইটো সময়ত কৰিব মন আছিল।
হয় তিতিছে বাৰুনে জেতিয়া অহা বাৰ জাব তেতিয়া আপুনি সটো আৰু অনুভৱ কৰিব পাৰিব নতুন ঠিক আছে বাৰু আজিলৈ ইমানে। আৰু নেক্সতাইম যেতিয়া অহাবাৰ কথা পাতিম তেতিয়া আৰু নতুন বিষয় লৈ কথা পাতিম।
ঠিক আছে।
ঠিক আছে ধন্যবাদ
ৰাখিছোঁ।
ঠিক আছে।